হেল্ল' আহ এই কি কৰিবা আৰু এনেই আছো তুমি কি কৰিছা?
এই মইয়ো আছোঁ দিয়া।
অ মই এই বজাৰৰ ফালে ওলাই আহিছিলো তোমাৰ বজাৰ কেইটামান বোলো কৰি লৈ যাওঁ। ৰাতি খাবলৈ। উম ঘৰুৱা বজাৰ এই ইমান ঠাণ্ডা বতৰ হৈ আছে যে বোলো মাংস স অলপকে লৈ যাও ন মাংসকে খাম বোলো আজি
তাকে
অহ আজি অলপ মানে বেলেগ অ আজি অলপ মানে বেলেগ টাইপত খাব মন গৈছে বুইচা মাংসটো নৰিংহ নহয় নৰ সিংহ আৰু মানে ভেবেলিলতা আঞ্জা দি পেলাই মাংসটো বনাম।
অ অ ভাল লাগে দিয়া ভাল লাগে ভেবেলিলতা দি পেলাই মইয়ো খাইছিলো নহয়।
উম ধুনীয়া লাগে খাবলৈ ন। মাংসটো তুমি এই ধুনিয়া দি খাই পাইছানে ধনিয়া দি।
ধুনিয়া যিটো শাক শাক হিচাপে যিটো ধুনীয়া আৰু নে ধুনীয়া গুড়াটো কথা কৈছা গুটিটো কথা কৈছা? অ শাকটো শাকটো দিম কৰ'বাত খোৱা খোৱা অকমান মনত আছে কিন্তু মোৰ ঠিক মনত পৰা নাই এতিয়ালৈকে।
পনা আৰু যদি তুমি ধনিয়া দি পেলাই খোৱা তেনেকৈও কিন্তু ভাল লাগে খালি মানে বেছি মানে কে বহুত মানে তোমাৰ মাংসটো মানে নব্বৈ শতাংশ সিজি গল আৰু তেনেকোৱাতহে তুমি ধনিয়া আৰু মানে পদুনা খিনি দিব পাৰিবা নহলে তিটিকি তিটিকি হৈ যাব যে।
অ অহ হয় নেকি বৰষুণ নাই দিয়া বৰ্তমান আমাৰ ফালে।
খেতি বাতি দি কেনেকোৱা চলিছে?
এ খেতিৰ কথা নকবা আৰু। কিয় বুইছা নে এতিয়া এনে এইখিনি সময়তে বৰষুণ শুনাই ন তো অহৰহ বৰষুণ, তাকে শাক অ শাকৰ খেতি ধৰা এতিয়া ধৰা ৰঙালাও চঙলাও বোৰ নষ্ট হৈছে আৰু বেয়া লাগিছে সেইটো,
হয় দিয়া, উম মাজতে কিমান জেগাত শিল বৰষুণো হৈছে হয়নে?
তাকে এতিয়া মানে হেৰি যে উম এতিয়া গোটেই বোৰ মানে গেলি যোৱা নিচি না হৈছে যে ৰঙালাও বোৰ, প্ৰথম অৱস্থাতে ভাল আছিলে উম
পানীও হৈছে নহয় পথাৰে
অ এতিয়া বৰষুণৰ কাৰণে পথাৰত পানী এনে উ পানী বঢ়া পানীতো হোৱা নাই বাৰু।
হোৱা নাই অ বৰষুণৰ পানীটো কাৰণে তোমাৰ পানীটো বাঢ়ি বাঢ়ি গৈ আছে যে খেতি বাতি কত
তাকে গছ বোৰ যে ধুনীয়া হৈ আছে এতিয়া তোমাৰ উঘলি পেলাবোও বেয়া লাগে
অ
তাকে এতিয়া উপায়ো নোহোৱা হৈছে ৰঙালাও বোৰতো দেখিলেই বেয়া লাগে বিলাহী, ৰঙালাও তাৰপিছত আজিতো বিলাহী বহুত বিলাহী এনেই মানে বৰষুণৰ কাৰণে বেয়া হৈ গৈছে।
বেয়া হৈ গৈছেগৈ হয় দিয়া খেতি কৰি পেলাই যদি এনেই যাই মানে বেয়াও লাগে ন? সেইটোয়ে, অ এতিয়াবা আৰু বৰষুণ হ'ব
অ সেইটোৰ কাৰণে মানে বৰষুণ হ'ব আকৌ এইবোৰ ছিগিবও নাপ পায় নহয় সেইকাৰণে বহুত ছিগি পেলাই মানুহক এনেই দিছো আক বে পাৰী দুজন আহিছিলে সিহঁতেও লৈ গৈছে,, সিহঁতেও বেচি নিব নোৱাৰে
আমাৰ মায়ে ও কৈ আছে তোমাৰ আজি ছিগিছে আৰু কাইলৈ বোলে ছিগিব নাপায় তিনিদিন হলেহে চিগিব পাৰে পৰহিহে বোলে চিগিব পাৰিব আৰু উম
আকৌ এইবোৰ কি জানা ভেন্দি হওক লেচেৰা মাহ হওক বা ধুন্দুলি হওক, একেদিনাই ডাঙৰ হয় বুঢ়া হৈ যায় অ।
সেইটোয়ে তোমাৰ একেদিনাখনে যদি ডাঙৰ হৈ যায় তোমাৰ ন নিচিগিলে তুম বোৱা হৈ যাব হয়নে। সেইটো এটা অসুবিধা হয় বুজিছা খেতি কৰিলে মানে তোমাৰ আৰু তুমি যদি সেই খেতিটোকে যদি ব্যৱসায় হিচাপে
আমাৰ আমাৰ সেইটো উম আমাৰ সেইটোৱেইটো আমিতো খেতিৰ ওপৰতে ধৰা হয় নে, এতিয়া এনে ভাবিছিলো বোলো যদি বৰষুণটো তেনেকৈ নহয়গৈ ৰাখিব যদি পাৰো গছ খিনি ভালে ৰাখিম অইনটো নহলেও গৰু গৰু মানে খিনি খাদ্য খিনি ওলাই থাকিব দিয়াচোন সৰুৱে হওক ডাঙৰে হওক বুলি উম। অ এতিয়া মানে সেইটো নৰবগে যেন পাইছো ইমান
অ সেইটোয়ে আৰু কি জানানে, ঘৰৰ মানুহ হলে তোমাৰ বৰষুণ পৰি থাকিলেও পথাৰত কাম খিনি কৰি দিয়ে, তুমি যেতিয়া ধৰি লওক কোনোবা সাজিয়া হিচাপে লৈ আহা বৰষুণ পৰি থাকিলে নকৰে। তেওঁলোকে গম পাইছা এনেই পইচাত
নাযায় তাৰমানে নহয়ে দাদা নগলে কামো কাম কৰা মান মানুহ লগালেও মানে অকণমান
উম আৰু আজিকালি বতৰটো কেনেকুৱা হৈছে জানা ৰাতিপুৱা চাবা ইমান ধুনীয়া ৰ'দ দিয়ে তোমাৰ সেই এটামান বজাৰৰ পৰা ইমান বৰষুণ তোমাৰ ধুমুহা বতাহ সাহাৰ দি আহে অ সেইটো কাৰণে মানে মানুহ খিনিয়ে কৰিবও নিবিচাৰে।
এতিয়া কালি কালি ক'লো বোলো হেৰি আমাক মাটি খিনি অকন ওখ যে মই বোলো অকনমান চাইডে চাইডে অন বোৰ কাটি কাটি দিলে কিজানিবা পানীটো বাগৰি গলে তলৰ মাটি খিনিত পৰি যাবগে পানীটো ভাল হব। আকৌ গৃহস্থ ঘয়ো বেয়া পায় পানীটো এফালে পা তালে গুচ গুচি গলেগে এতিয়া ওখ মাটি কিনো কৰিম। এ তেনেকুৱা খেতি কৰিলেও নহয় দিয়া বুজিছা খেতি কৰিলেও ঢেৰ কথা।
বহুত কথা মানে কি হয় এতিয়াতো গোটেই খিনি পথাৰৰ মাটি তোমালোক কয় নহয় বা আমাৰে নহয় ন সকলোৰে থাকে চবে মানে নিজৰ খিনিহে বু- জে ন সেইটোয়ে আৰু এই মানে কি জানা খেতি কৰিলে তুমি সেইখিনি অসুবিধা মান সন্মুখীন
হব লাগিব অ এতিয়া তোমাৰ হেৰি মাকৈ খেতিটো যে কৰিছে এ মাকৈ খেতিতো এতিয়া ভাবিছো বোলো মাকৈ খিনিও বেয়াই হৈ যাব। এনেকে বৰষুণ হৈ থাকিলে।
আমাৰো বেয়া হৈছে নহয় গম পোৱা আমাৰ কি হৈছে জানে কি চৰাই তোমাৰ খাই দিছে। মাকৈটো তোমাৰ ভাতৌ নিকিবা তিয়া চৰাই হব গম পাইছে। কি হৈছে ওপৰতে খাই দিছে তেওঁলোকে ওপৰৰ খিনি খাইছে মাজৰ খিনি খাব পৰা নাই বুু চাব নোৱাৰে ন অ পানীটো সোমাই যাবা আৰু কি হৈছে জানানে দুদিন মানত মানে পকি যোৱা নিচিনা হৈছে বস্তুটো মানে ৰংতো সলনি কৰি দিছে। সেইটো কাৰণে আৰু একেঠিয়ে বৰষুণ হৈ আছে। কালি তোমাৰ বতাহতে মানে ভেন্দি খিনি যিখিনি ওখ হৈছিলে ন সেইখিনি তোমাৰ বাগৰিয়ে গৈছিল। গম পাইছা নে ভাঙি ভাঙি গৈছ।
এ হেৰি কৰিবা এনেকে হেৰি দি পেলাই উম বাহ পুতি পেলাই বাহ। পেলাই ইফালৰ পৰা সিফাললৈ এনেকে এডাল বাহ দিবা চাইডত দুডাল বাহ দি বান্ধি দিবা যাতে বাগৰি
যোৱা বছৰ তোমাৰ গোটেই বাৰীখন মাকৈ কৰিলো হা। যোৱা বছৰ তাৰপিছত মাকৈ সময়তে মানে কি হৈ হৈছে মাকৈটো ডাঙৰ মানে গছ বিলাক ডাঙৰ হয় মাকৈ মানে ওলাব আৰু ওলোৱা নাছিলে তেনেকুৱাতে কি হ'ল তোমাৰ ব- বতাহ ধুমুহা হ'ল যোৱা বছৰ কেনেকুৱা বতাহ হয় ইমান বেয়াকে দিছে তাৰ পিছত গোটেই মাকৈ বিলাক কি হ'ল তোমাৰ ওখ হয় নহয় মাকৈ। গছ উমম তোমা মাকৈ গছ বিলাক ডাঙৰ নহয় জানো ডাঙৰ হৈ পেলাই দিলে নহয় বাগৰি গ'ল তাৰপিছত ৰ'দ। টো দিয়াৰ কাৰণে থিয় হ'ল কিন্তু মাকৈ মানে গুটিটোহে বেয়া আছিলে নে কি। বেয়া আছিলে আৰু তোমাৰ মাকৈ বিলাক মানে গুটি নহলেই ভিতৰত। ভতৰ গুটিটো নহ'ল মানে ফেচেকা ফেচেকাহে হ'ল গম পাইছা। সনে অ সেনেকে কৰি পেলাই তুমি বেচিবও নোৱাৰা বেয়া লাগে দিয়াচোন ন ইমান।
অ আমাৰ এতিয়া সেই। ব বনৰীয়া চৰাইবোৰ আহে যে নষ্ট কৰাত কৰিছে কিন্তু মানে এতিয়া ধৰা।
হয় দিয়া অ সেইখিনিকে অ। মানে কি জানা মাকৈ আটাতো ভাল লাগে উম মাকৈ আট। স ম সিয়েই দিওঁ সেইখিনি ধৰি লওক ধুনীয়াকৈ আটাটো কৰি। লাগেই চোৱাচোন গোটেই বছৰটো ধুনীয়াকে যায়হে ন আৰু। তোমাৰ মাকৈতটো কি হয় মানে তোমাৰ প্ৰতেকবাৰে যে ভাল হ'ব সেই। টোতো নহয় ন। কোনোবা এবাৰ ভাল হয় কোনোবা এবাৰ বেয়া হয় ত ভাল হওঁতে যদি। তুমি কৰি লোৱা অ।
আৰু পুৰত নহোতে ছিগিলেও দিগদাৰ, বৰষুণৰ কাৰণে তুমি এতিয়া নিচিগিলেও দিগদাৰ।
কিন্তু আমাৰ গুটিটো আকৌ তোমাৰ মানে হেৰি যে কৃষি বিভাগৰ পৰা আহে ন আজি কালি, তাৰ পৰাই আনা গুটি আছিলে গম পাইছিলানে কোনো দিছিলে মানে অ।
বা।
কিনি অনা ন অ, সেইটোৱে আমাৰ তাৰ পৰা অনা হৈছিলে।
এনেই মানে আনি পেলাই খাইছো নহয়।
অ, ভাল হৈছে। মিঠা-মিঠা হৈছে ন? এইবাৰ মাকৈ খিনি বহুত ধুনীয়া হৈছে। গম পোৱা মিঠা একদম খাবলৈ ইমান কোমলতে আনি যে আৰু মই কি কৰি ভাল পাওঁ জানানে? অ কোৱা? অ, গৰুৰ কাৰণেও লাগে। গছ বিলাক লাগে ন, অ অ, সেইটোয়ে আকৌ মই এবাৰ কি কৰিছো মাকৈটো মানে একদম কুমলীয়া হৈ থাকোতেই তোমাৰ ছিগিছো। মানে ওলাইছে আৰু দুদিনমানৰ পিছত তাৰছতে সেইটো তোমাৰ আলুৰ লগত ভাজি খাইছোঁ ইমান ধুনীয়া লাগিছে জানানে খাবলৈ? সেইটো খাই নহয়। তোমাৰ উম বহুত ধুনীয়া তুমি বাহিৰত সেইটো কিনিব গ'লে বহুত দাম নহয়। হয়, নহয় তুমি গুচাবই নালাগে মানে কি হয় মাকৈতো যে ওলাই যায়। গছৰ পৰা অকণমান ওলোৱা পিছত কোমলীয়া সেইটো মানে গুটি নুঠে খালি তাৰ যিডাল মানে অ, এতিয়া আমি যে মাকৈতটো খোৱাৰ পিছ যে তাৰ যে হেৰিডাল যে পেলাই দিওঁ কথাটো যে সেই সেইডাল জিমটো য়া আম কম হৈ থাকে আৰু স তেতিয়াই যদি তুমি মানে ভাজি বনাই আলু লগত খোৱা সেইটো যে ইমান ঠা হয় নহয় তোমাৰ, সেইটো বহুত প্ৰটিন ন সেইটো বহুত প্ৰটিন তোমাৰ বাহিৰৰ মানুহে সেইটো বস্তু বহুত খাই, গম পাইছ নে? অ, সেইটো বস্তু বহুত খাই তোমাৰ, পনীৰ লগত বনাই পেলাও ভাজি ধুনিয়া লাগে তুমি খাই চাবা চোন।
মাকৌ বহুতেই ভাল পাওঁ।
এনেকিয় খাই চাবা বহুত ধুনীয়া মানে খাবলৈ গম পাইছা। আগতে আমি নাখাইছিলো কিন্তু মাজতে মানে ম ক'লোঁ যে এনেকৈ খাব পাৰি।
অ, ভেদ ফুল মোবাইলতো এদিন মই দেখিছো ভেদ ফুলৰ ঠাৰিডালো খাই।
অ, সিহঁতেতো চব খাই গম পাইছানে উম ঠাৰিডালো খায়। আ অ, কচু নিচিনাকে বনাই খা আচলতে কি জাননা খাবলৈ মানে তুমি যদি জানা মানে কেনেকে খাই বস্তুতটো মানে চব বস্তুৱয়ে সোৱাদ আছে।
তাকেতো এতিয়া কচুৰতো আমি খাওৱে ন? কচু আমি ধৰা গোটেই আলু পৰা আদি কৰি পাতলকে গোটেই খিনি খাওঁৱে। তাৰপিছত ভেটটো আমি খাওঁৱে। ভেটটো যদি আমি খাওঁ, ঠাৰিডালতনো কি বিষা
অ' কি বিষাক্ত থাকিব? ঠাৰিডালো খাব পৰা যায়। এতিয়া আমি পদুমৰ জানো, অ'- পদু- এতিয়া চোৱা প দুমৰ যে হেৰিটো নাখাওঁ জানো, হয়। ফুলটোৰ যে কুটি-কুটি কে যে হয়। চকাটো বাদাম নিচিনা ন', ইমান ধুনীয়া লাগে। কিছুমানেতো খায় পোৱা নাই সেই বস্ স্তুটো। তোমাৰ এনেকুৱা দিনত তুমি পাবায়ে, অ'। অ' আমাৰো এই এয়া এতিয়া দিনত পায়েই।
উম। অ', বজাৰতো। আমাৰ নাই। আমাৰ নিজৰ ইচ্ছামতে গৈ পেলাই পুৰঠ চাই তুমি চিঙি আনিব পাৰা। পদুমণি বুলি আছে। গৈ পেলাই নিজে ছিঙি আনিব লাগে। অ', ভাল। খাবলৈও ধুনীয়া লাগে, পুৰঠ কেইটা। মিঠা - মিঠা লাগে অ'। খাই দিব লাগে অ'। তেতিয়া নহ'লে তিটিকি লাগে। সেইটো অ', সেইটো নহ'লে তিটিকি লাগে।
দিয়া, ঠিকে আছে দিয়া ন'?
অ' বাৰু, অ'। অ' ঠিক আছে দিয়া, ঠিক আছে। অ' - অ'। হ'ব দে।